হেল্ল'।
হেল্ল'।
অ', শুনা পাইছে। হেল্ল'। হেল্ল' শুনিছেনে? হেল্ল'। হেল্ল'। হেল্ল'। শুনা পোৱা গৈছে নে? হেল্ল'। হেল্ল'। শুনা পোৱা গৈছে নে?
মোৰ মাত নাথিং কি হ'ব এতিয়া?
অ', মই শুনা পাইছোঁ।
অ', শুনা পাইছে
অ', অ', পাইছোঁ-পাইছোঁ, অ', ভালে আছেনে? অ', মই শুনা পাই আছো অ', অ'। ভালে কি কৰি আছিলে?
অ'। এ তেনেই-এনেই আছিলো আৰু কিবাকিবি ক কৰি জানেই ন' ঘৰত থাকিলে বহুত কাম ওলাইগে।
হয়তো, এই আজিকালি আপুনি হেৰি বিলাক কৰে নে এয়া অনলাইন বজাৰ কৰা যে আজিকালি ওলাইছে এই মোবাইলত।
মোৰত বেছিভাগ অনলাইন কৰায় হয় কুট বজাই বজাই
হয়, হয়-হয়-হয় নাই সুধিলো মান এ। অনলাইন মানে কি এই যে আপোনাৰ এ কিছুমান হেৰিত যে ওলাই যে পতককে। আপোনাৰ বিজ্ঞাপন বিলাক যে দি দিয়ে এয়া মানে কি মানে হেৰিতো নহয় আৰু বেলেগ হেৰি নহয় আৰু ঘপককে যে দি দিয়ে কাট কেটামান যে এইটো সে ফিফটি ফিফটি পাৰ্চেন্টে ডিছকাউণ্ট আছ আছে, এ এনেকা হেৰি দিছে, ৰেহাই মূল্যত আপুনি কিনিব পাৰিব। এনেকে বুলি য যে দিয়ে কিছুমান এ তেনেকুৱা আৰু। ধৰক আপোনাৰ ‌উম মুখত ঘঁহা ক্ৰীমেই হওঁক বা কাপোৰ কানিয়েই হওঁক তেনেকুৱা বিলাকৰ কথা কৈছো দেই। এয়া, মানে ডাইৰেক্ট আপোনাৰ এটা এপ্লিকেচনো দিয়ো। অ', অ' সেইটো কথা কোৱা নাই বাৰু এ এনেকে-তেনেকে আপুনি বে বস্তু লৈছে নেকি সেক কাৰণহে সুধিলো।
মই অফাৰত তেনেকে লোৱা নাই। কিন্তু এনেই বজাৰ কৰা হয় আৰু
হয়, হয় তাকে মই মানে এই দেখিছিলো এ দু-যোৰ মান মানে কাপ কাপোৰ ধুলোঁ, উম। ভাল লাগিছেনে দেখ ৰাখিবলৈ অলপ কমত। দিছা আৰু সেইকাৰণে বোলো ভাবিলোঁ ল'লে কেনেকুৱা কোৱা হয় ভাল হয়নে বেয়া হয়। সেইকাৰণে বোলো কিজানি লৈছে আপুনি। সেইকাৰণে এবাৰ সুধি চাইছোঁ বাত তেনেকুৱা বস্তু বস্তুবোৰ ভাল আহে নে নাহে।
উম ভালে আহিব কাৰণ আজি। আজিকালি ভাল দিয়েটো। মানে ফিডবেকবোৰ ভালে। পায় মই দেখিছোঁ যে বুজোঁ মই এযোৰ লওেঁই নেকি। কি বোলো ভালে লাগিছে দেখোন।
অ', অ', চাওঁ তেতিয়াহলে এটা কাম কৰোঁ লৈ পেলাই চাওঁ।
তাকে লৈ লৈ লোৱা লৈ পেলাই চোৱাহে কথা। বাৰু।
অ তাৰপিছত যদিহে দেখোঁ যদি বেয়া হয় এ আকৌ ঘূৰাই দিম। কি। কয় ন আজিকালি ঘুৰাবলৈও সহজ নহয় অ হয় হয় ঘুৰাবলৈও সহজ বস্তু। ৰিটাৰ্ণ নহ'লে। এই হেৰি কে দিম আৰু বুজিছে বস্তুটো। এ ডাইৰেক্ট। কি মানে পইচাটো অ ভৰাই নিদিওঁ। এ মানে আহাৰ পা। তাৰপাছতহে মই মানে পইচাটো দিম বুলি ভাবিছোঁ হ'বটো। কবটো নোৱাৰি পইচাটো বোলে লৈ থ'লে, লৈ পেলাই বোলে আহি পোৱাহিয়ে নাই আহি পোৱাহিয়ে নাই ডিগ-
হয় হয় হয় সেইটো বৰ চিন্তা লাগি থাকে দেই ব'ৰ।
অ'। বোলে পইচাও সোমাই আছে। চে বস্তুত টো আহি নাপালেহি, সেইটো কাৰণে ভাবিছো সে এবাৰ দি, দি কৰি চাও যদিহে আ আহে, তেতিয়াহ'লে আৰু ব্ৰ, পইচাটো দিবি পালে বস্তুটো লম পচ যদি হয় ৰাখি থলো আৰু যদি পচন্দ নহয় ঘূৰাই
অ সেইটোৱে আজিকালি সেইটো বৰ সুবিধা দিগদাৰ হৈছে আৰু।
অ', তেনেকে হ'লে ভালেই আৰু বাহিৰত যাবলৈ কেতিয়াবা অসুবিধাও হয় দিয়কচোন। এজা, কেতিয়াবা এই বৰষুনেই আহি গ'ল। কেতিয়াবা ধুমুহাই আহি গ'ল, বতৰৰ কোনো মানে ঠিক একে নাথাকে।
অ', আজিকালি পতককে বতৰটো বেলেগ হৈ যায় নহয় একো ধৰিবই নোৱাৰি। উম।
এই ঘৰতে আহি নিজৰ জাগাত মানে নিজৰ ঠাইতে আপুনি পাই যায় ত' সেইকাৰণে বোলে ল'বলৈও সুবিধা হয়। ন?
বৰ ভাল হৈছে দেই এইটো আজিকালি। উম।
আজিকালি কি আৰু আপোনাৰ কাপোৰ কানি বা আজি কৰি আপোনাৰ পাচলি চাচলিও আনকি ঘৰতে আহি পাই যায়হি। বজাৰ কৰিব যাবই নালাগে, উম, উম, উম। সেইয়াই। বহুতে বা সুবিধাটো পাইছ বাৰো সেইকাৰণে সুধিলো আপুনি কিজানি তেনেকুৱা কিবা বস্তু দিছে নে নাই কাপোৰ কানি পা আদি কৰি। মই মাজ তাতে এটা হেৰি মুক খত ঘহা, এই যে আপোনাৰ আজিকালি ৰ'দত যে ৰ'দটো মানে পুৰি যায় ন, মুখৰ, ছালটো মানে পুৰি গ'লে কলা পৰি যায় ন? তেনেক কিবা এটা বোলো দিলোঁ মানে বহুতে ওলাইছিলে তেনেকুৱা বি বিজ্ঞাপন বহুত দিছিল তাৰপিছত ভাবিলো ইমান পইচা দি ভৰি মানে দামতটো বহুত তাৰমানে কিছুমান কিছুমান ভাবিলো ইমান দাম দি ভৰি পেলাই যদি দি লওঁ। যদি হে আকৌ যে হেৰিটো ফলাফলটো যদি কিবা বেলেগ সে ওলাই গৈ উমহ। মোক খন যদি কিবাহে হৈ যায়। সেইটো এটা ভয়ো লাগিল, সেইকাৰণে বোলো নহয় এটা কম, কমৰ এটা দিছ' অ'। হয়, হয়, হয় সেইটো অলপ চিন্তাও হৈ যায় আকৌ গৈ পেলাই বোলে বেলেগ হ'লেগে আকৌ বেলেহে পইচা খৰচ যাব লগা হ'ল। ডক
ঠিকে-ঠিকে সেইবোৰ আকৌ ভয় লাগে ঠিকেই কৈছে
এইটোত আকৌ ভয় লাগে, সেইকাৰণে মানে এটা চালো হা, চবেই মানে এইটো বহুত মানে দিছে আৰু মানুহে লিখিছে আৰু যে ভাল পাইছো এনে পাইছো দামটো আকৌ কম বেছি দামৰো নহয় দেই, কম সেইকাৰণে চবেই কৈ আছে টো মানে বহুতে আমাৰ মানে অসমীয়া কিছুমান মানুহেও মানে হেৰি দিছে মানে বিজ্ঞাপন দি আছে সেইকাৰণে ভাব বিলো লওঁ লৈ- পেলাই চোৱা যাওঁকচোন যদিহে ৰি জাল্ট মানে ভাল ভাল ফলাফল দিয়ে তেতিয়া হ'লে লম আৰু বস্তুটো আৰু যদিহে হেৰি ন অ' অ', অ', অ', অ', নিচ নিশ্চয় নিশ্চয় কম দিয়ক।
কোনবাই ল'লেহে বোলো লোৱা লোৱা যাওঁক আৰু
অ' হ' আপুনিও ভাবি আছে নেকি! নহয় আহিলে বস্তুতটো আহিলে মোৰ বেছি দিন হোৱা নাই এ দুদিন নে তিনদিনমান হৈছে মানে খেত টো এতিয়া ইউজ কৰিছো বোলে সেইট টো এসপ্তাহ মানে, একদম ৰেডি গুলাৰ। আপোনাৰ উম, মানে আজি কৰিছে কাইলৈ কৰিছে সদায় মানে, কৰি থাকিব লাগে মানে। কৰি থাকিলে তে, তেতিয়াহে মানে আপোনাৰ তাৰ ফলাফলটো ভাল পায় বুলি কৈছে আৰু মানে সিহঁতৰ বিজ্ঞাপনটোৰ মতে আৰু কিন্তু, কেতিয়াবা কি হয় জানেনে? কিবা কাম ওলাল কিবা হেৰি ওলাল। এই সেইটোহে কৰিবলৈ সময় নহ'ল, এনেকুৱাও হৈ যায় মানে
অ, ব্যস্ততাৰ মাজত কেতিয়াবা থাকি যায়, সেইটো হয় পিছে
কি যায়, থাকি যায়। এই আপোনাৰ কামবোৰত মাই কী মানুহৰ কিছুমান কামত বহুত লৰালৰি হয়তো মানে
হয়, হয়, হয়। উম, বহুত
বহুত, বা ইফালে ইটো কাম কৰিব লাগে। সিটো কাম কৰিব লাগে মানে, নিমিলা অং ক, নিচিনা হৈ যায়গৈ। লাষ্টত বোলে এইটো ইমান ললোঁ, বস্তুতটো ললোঁ, সেইটো বোলে কৰিবলৈ থাকিয়ে গ'ল।
থাকি গ'ল হয়, হয়, হয়। অহ, সময় নাটনি হৈ যায়গৈ ইমান কাম থাকে তাৰ মাজত যে আমি মিলাব পাৰো, যে সেইটোয়ে আমাৰ কাৰণ ডাঙৰ কথা।
অ বা এনে কে হৈ যায় মানে একেবাৰে মানে ইফালেও কাম, সিফালেও কাম, ইটোও নহয়, সিটোও নহয় মানে সময় নাপাও মানে। বহি পেলাই বোলে ভালকে কাৰোবাৰ লগত লগত এষাৰ কথা পাতোঁ সময়েই নহয়গৈ। তেনেকুৱা হৈ যায়। এবাৰ বোলো চাওঁ বোলো কৰি। সুবিধা হৈছে সেইটো। হয়, হয় কিন্তু আমি যাব নালাগে কিন্তু বস্তু খিনি আহি পায়। কিন্তু আমি নিজে বস্তুতটো কৰিবলৈকে সময় নহয় গৈ এনেকুৱা হৈছে
ঠিকে, ঠিকে সেইটো কিন্তু সঁচা কথা কৈছে দেই আপুনি।
হয়। ইমান সময় গতিটো ইমান বেগত গৈছে নহয় মানে ক'ব নোৱাৰো। ঘড়ীটো চাইছিলোঁ হে বোলে এঘাৰ এটা বাজিল। তাৰ পিছত বোলে অকণমান সময় ইটো সিটো কৰোতে দেখিলে বাৰটা বাজি গলে ইফালে বোলে ভাত বনাব
শুনি মইও ভাবো এইটো কথা বোলো মোৰে লগত হৈছে নেকি, অ আপুনি আৰু একেই হয় মানে
অ চবৰে একেইজন পাইছো
অ তাকে বোলো কি কিনো যে মইও ভাবিছো টাইম বোৰ কিয় ইমান সোনকালে-সোনকালে যায়? অ সঁচা দেই বানু হৰ মানে কি কব আৰু
অ কাম বোৰ মানে ইটো কৰো সিটো কৰো ঘড়ীটো চাওঁ বোলে এইটো ইমান সময় হৈছিলহে? অ পাছত দেখো আকৌ বেলেগ এটা হেৰিত সময়ত গুচি গল অ। নহলে এইটো কাম থাকিলেই এইটো আকৌ ইটো কাম কৰিব আছে একদম মানে গৈছ
ঠিকে ঠিকে কৈছে সচা দেই মানুহৰ জীৱন বোৰ যে আজিকালি এনেই।
ইমাল ইম হয়-হয়-হয়, কি কব আৰু? চবৰে সময় নাই কিয়া নিচিনা হৈছে বাহিৰত গ'লেও সেইবিলাক গাড়ী মটৰ চব বিলাক মানে এ যেন চবৰে যেন সদায় চবৰে মানে দেৰি হৈছে এনেকুৱা নিচিনা নালাগে মানে। সোনকালে যাব লাগে, সোনকালে যাব হয়, হয়। চব ব্যস্ত আজিকালি। নকব আৰু, ঠিক আছে মই এটা কাম কৰিম মই বস্তুতো মানে সেয়া মাজতেতো অলপ খেলি মেলি হলেই। আকৌ আকৌ মানে ঘহিবলে ষ্টাৰ্ট কৰি চাব লাগিব।
অ' কৰক, কৰক। আপুনি একদম আৰম্ভ কৰি দিয়ক আৰু।
যদি ভাল দেখা পাও ফলাফল। আপোনাক নিশ্চয় জনাম যে
জনাব দেই জনাব মই আপোনাৰ হেৰিতে আশা কৰি থাকিম আৰু মোৰো মানে ল লওঁ লাগি আছে। কিন্তু মইে কোনোবা চিনাকি পালে বোলো আশা এটা হয় আৰু বোলো
হ'য়, হ'য়, হ'য়, হ'য়, হ'য়। হ'ব মই সুধিলো আৰু আপোনাক যে আপুনি বস্তুটো কেনেকে মানে লৈছ ছেনে নাই বুলু সিক কাৰণে ফোন কৰি সুধিলোঁ, বিজ্ঞাপনবোৰ দেখা পাই। ঠিক আছে, মই এটা কাম কৰিম দিয়ক। মই, হয় মই যদি ৰিজ যে ভাল ফলাফল পাওঁ তেতিয়াহ'লে আপোনাক কম। ঠিক আছে, মই এতিয়া ফোনটো ৰাখিছু। হ'য়, হ'য়, হ'য়‌, হ'য়, হ'য়।